হেল্ল'
আহ কি কৰা।
আছো এনে তুমি।
অ' আছো ময়ো। এই মানে মই। এই খন। মুভি চাইছিলো তাৰ পিছত মানে ভাবিলো তুমি চাইছা নে কিবা সুধো। এখন মানে ভাল লাগিলে আৰু
আচছা মুভিখনৰ নাম কি?
ভাজা বুলি কয় ভাজা।
চাইছো চাগে।
অ' মালিয়ালা মুভি হয়, উম। ভাল লাগে ষ্টৰি লাইন টো মানে অ' দুটা পাৰ্ট আছে অ'। মানে এতিয়ালৈকে দুটা পাৰ্ট বনাইছে।
উম। তাতে বেচিকেলি ষ্টৰিটো এইটোৱে আছিলে ন তোমাৰ বেক বেং চাৰ বিলাক। মানে কেনেকুৱা লাইফ এটা থাকে বা কেনেকুৱা সিহঁতৰ ইমচন।
অ' অ' মানে মুভিটোৰ তোমাৰ। মুভিটো। টাইটেলটোতে লিখা আছে বাজ বায়পিক অ' অফ্ এ মিয়ান বইচ মানে। কমন মানে যিটো মানে ল'ৰাবোৰৰ মাজত যিটো প্ৰব্লেম সেইবোৰ লাইফ প্ৰব্লেমবিলাক দেখাই আৰু তাতে আৰু।
আহ।
উম, ভাল লাগে আৰু মানে অ' সেইটোৱে।
মানে মুভিখন ৰিলেটেবুল হয় আৰু।
বাকী এতিয়া কি চাই আছা তুমি বা চিৰিজ বা মুভি কিবা এনেকুৱা।
এতিয়াতো মই বিশেষ একো চোৱা নাই। কিন্তু, অ' মানে হেৰি মই কি ড্ৰামাটো চাওঁ তুমি চাগে জানাই ভালকে। তো কেটা মান। মই বহুত চালো অ' এইকেইদিন এতিয়া চোৱা নাই। কিন্তু মই ৰিচেন্টলি তোমাৰ মানে নতুন এনেতো মই ৰোমণ্টিক জন্ টো বহুত ভাল পাওঁ আৰু ৰোমানণ্টিক যিটো হেৰি থাকে সেইটো বহুত চাই ভাল পাওঁ। কিন্তু ই মই ৰিচেন্টলি মানে ন। নতুন বস্তু ট্ৰাই কৰি আছিলোঁ একচন, থ্ৰিলাৰ। সেইবিলাক চাইছিলো। একচনত তোমাৰ মই চালো মাই নেম বুলি এখন কোৰিয়ান ড্ৰামা সেইখন ভাল লাগিল। তাৰ পাছত আৰু এখন চালো তোমাৰ ডিপি ডিপিও সেইখনো বহুত ভাল লাগিছে। তাৰ পাছত আৰু চালো এখন তোমাৰ উইক হিৰো বুলি পেলাই তাৰেও দুটা ছিজন আছে। আৰু ডিপিখনৰো দু দুটা চিজন আছে। দুখনে তোমাৰ উম।
অ', কোৱাচোন।
অ', মানে দখৰে তোমাৰ একচন হয় জটো কিন্তু ষ্টৰি বুক বহুত ভাল ষ্টৰিটো বেলেগ। বেলেগ ডিপিখনৰ তোমাৰ ধৰি লোৱা এই চ'লজাৰৰ কাহিনী টাইপ। কোৰিয়ান চলজাৰৰ আৰু উক হিৰোটো তোমাৰ কুল বুলিৰ ওপৰত আৰু।
অ', আচ্ছা। এনে মানে তুমি চব জনৰে চোৱা আৰু।
চব জনৰে চাওঁ কিন্তু অকনমান মানে চাইন্স ফ্ৰিকচন বুলি পেলাই যে কয় সেইটো অলপ ইমান বুজাত টান হয় বা নাজানো মোৰ সেইটো ইমান এটা ভাল নালাগে।
আচ্ছা তোমাৰ ইণ্টাৰেষ্টটো বেছি নালাগে আৰু সেইটোৱে।
আৰু এটা কিবা বেলেগ জনৰ আছিল নেকি বা মাৰা কটা এনেকুৱা।
অ', শ্লাছৰ শ্লাছৰ অ' মানে এইটো বেছি মানে তোমাৰ হেৰি বিলাক দেখাই ন তাতে ভাইলেণ্ট বা
অ', সেইটোৱে সেইটো জন মই নাচাওৱেই তথাপি সেইটো জনৰো মই এখন চাইছো ইউটাৰ্ণ বুলি পালাই নেকি?
আহ।
সেইখন চাইছো কিন্তু।
ইউটাৰ্ণ বুলি যে কলা সেইটো কোনটো হেৰি মানে তোমাৰ ইণ্ডাষ্ট্ৰি হয় এইটো এইটো?
অ', হলিউডে চাগে! নাই নাই নিউটান চাউথ ইণ্ডিয়ান আছে। এই প্লেচাৰত নপৰে সেইখন তোমাৰ হৰৰত
আহ হৰৰত পৰে সেইটো ভাল লাগে সেইটো মোভি তাকেটো। আচ্ছা। এনে তুমি হলিউড ৱেব চিৰিজ কিবা পপুলাৰ চিৰিজ যিবোৰ মানে ৱৰ্ল্ড ৱাইড বহুত পপুলাৰ। থাকে আৰু তোমাৰ যেনে গেম অফ থ্ৰন এইবোৰ চোৱা নাই নেকি বা মানি হায়েচটো চাই চা চাগে তুমি?
মানি হাইচ চাইছো। এইখন হলিউড নহয় চাগে।
হলিউড নহয় তোমাৰ মানে লাইক ৱেষ্টাৰ্ণ আৰু। ডাক্তটো নিজৰ হয়। নিজৰ নিজৰ কানট্ৰিটো বনাই আৰু এইটো স্পেনিছ হয় মানে স্পেনিচ চিৰিজ হয়। একচোৱেলি ফাৰ্ষ্টতে তোমাৰ টিভি চিৰিজ বনাইছিলে। যেতিয়া পপুলাৰিটি নাপালে ত' ডাইৰেক্টৰে ভাবিলে যে এইবাৰ ট্ৰাই কৰি চাওঁ নিজৰ যিমান এই ইনভেস্টমেন্ট আছে বা চেৰিনজ আছে আৰু তাৰ নিজৰ এনেকে মিলাই পউিচাৰ কেইটামানৰ লগত মানে সিহঁতে মানে হেৰি কৰি দিলে নেটফ্লিক্সত আপলোড কৰি দিলে। এইটো মানে ষ্টৰিটো বহুত মানে ইটাৰেষ্টি হয় তোমাৰ।
অ', মই এনে চাই থৈছো বেক ষ্টৰিটো কিন্তু গম নাপাওঁ।
মানে তেনেকে মানে পপুলাৰ হৈ গ'ল এতিয়া মানে উৱল্ড অফ দা মৌষ্ট পপুলাৰ ৱেব চিৰিজ চবে জানে আৰু তুমিওতো চাই চায়ে। উম, তাৰে কোনটো কাৰক্টাৰ ভাল লাগে তোমাৰ? আহ অ' হা?
পাচঁটা চিজন আছে।
অ', পাঁচটা চিজন আছে হয় আৰু তোমাৰ তাতে কোনটো কোনটো কেক্টাৰ ভাল লাগে বা কোনটো স্পেচিফিক কেৰেক্টাৰ ভাল লাগে আৰু।
অ', মোৰ টকিঅ'। আ নিয়মি আছিল নেকি মই একজেক্টলি নাম বিলাক পাহৰিলো কিন্তু নাই।
নাইৰবি অ'।
এই দুটা কেৰেক্টাৰ মোৰ ভাল লাগে আৰু লগতে আহ মাৰ্টিন আছিল নেকি তাৰ নামটো। মেইন যিটো আছিল কিবা নাম আছিল তাৰ পাহৰিলো নহয়।
মেইন মানে তোমাৰ হেৰি প্ৰফেচৰৰ কথা কৈ আছা?
প্ৰফেচাৰৰ লগতে আৰু এটা যে আছিল বাৰ্লিন হম। সেইটো কেৰেক্টাৰটো মোৰ বহু
অ', বাৰলিন কে ৰেক্টটো মানে অ' চবেই ভাল পাইছে তাৰ কেৰেটাৰটো মানে এটা বেলেগ এটা মানে হেৰি কেৰেক্টাৰটো মানে বল্ডনেচ এটা আছে।
উম হেইটোও ভাল লাগিছে। এনেই তুমি অ', এলিচেণ্ বৰ্ডাৰলেণ্ড চাইছা?
অ', সেইখন চিৰিজটো বহুত ভাল লাগে সেইখন জাপানিছ চিৰিজ হয় ন। অলপান সেয়া ভিডিঅ' গেম বা এনেকুৱা ভাৰ্চুৱেল হেৰি ৰিয়েলিটি বা চাইন্ঞ্চ ফিকচন নহয় এইখন মানে অলপ ইমাজিনেৰি টাইপ হয়। ত' ফিকচনেল হয়। অফেটি দা ফিক্নেল বুলি ক'ব পৰা সেইটোৱে আৰু অ' তাৰে ওপৰতে বেছ কৰি বনাই কিন্তু ভাল লাগে তেনে কেৰেক্টাৰবোৰ বা এক্টোৰ পাৰফে কৈ লোৱা বা ষ্টৰি লাইনটো ইউনিক হয় তোমাৰ।
আৰু তুমি হেৰি চাইছা অ' স্কুইড গেমটো চাইছাই চাগে।
স্কুইড গেমছটো চাইছো স্কুইড গেমছ উম মানে বহুত ধুনীয়া আৰু বহুত ইউনিক কনচেপ্ট এটা কোৰিয়ান তোমাৰ হেৰি হয় চিৰিজ হয়। ত' বহুত ভালে লাগে স্কুইট গেম ত' বহুতে কয় যে অভাৰ ৰেটিড বুলিও। অভাৰ ৰেটিডতো নালাগে মোৰ। মোৰ ভালে লাগে মোৰ লাইক ইট চামথিইিং যিটো মানে মানুহে মানে ইমান ইন জেনেৰেল এইবিলাক মানে নাভাবে আৰু। কাইণ্ড অলপমান ভাইলেন হেইটো হয় চ্লেচাৰত নপৰে কিন্তু সেয়া আৰু ইউনিক এ চাইকজিকেল এটা হেৰি আছে হয়নে? বিগিনিং বা এইটো এটা ষ্টৰি লাইন।
তাত আৰু তুমি হেৰি চাইছা অল অফ আচাৰ ডেড?
অল অফ আচাৰ ডেড খন মই চোৱা নাই এতিয়া লৈকে বহুতে মানে ৰিভিউ কৰিছে আৰু মানে বহুতে কৰিছে। আহ তোমাৰ লগতে একবাৰ চাগে কথা পাতিছিলো আগতে, তুমি কৈছিলা একবাৰ চাবলৈ মোক। আহ তো মানে চোৱা হোৱা নাই, কিন্তু সেইখন প্ৰতি বহুত ইণ্টাৰেষ্ট আছে। এনেই ষ্টৰি লাইনতটো কেনেকুৱা মানে অলপমান স্পইলাৰ নিদিয়া তুমি যদি এনে ইটাৰেষ্ট
নাই মই তোমাক জাষ্ট এইটোয়ে ক'ব পাৰিম যে স্প্ৰইলাৰ নিদো আৰু। কিন্তু মই তোমাৰ এইটোয়ে ক'ব পাৰিম যে এইখন জম্বি মুভি আৰু সেইখিনিয়ে কম আৰু। মানে জম্বি চিৰিজ আৰু আৰুো অ' অ' জম্বি চিৰিজ। যাৰ জম্বিৰ বিষয়ে মানে, গম পাবা আৰু জম্বি এনেকুৱাই আৰু। আৰু এখন এতিয়াই একদম নতুনকে ওলাইছে আৰু এইটো বছৰতে। তোমাৰ উইছেছ কৈড কিল বুলি পেলাই এখন আহিছে।
হুম।
সেইখনো বহুত ভাল লাগিছে। সেইখন তোমাৰ অ' হৰৰ টাইপে হয়, হৰৰ টাইপে হয়, মানে হৰৰে হয় একচুৱেলি। জনাৰটো হৰৰে হয়। বাট হৰৰ যেন নালাগে।
আচ্ছা।
উম ত এইটো কাৰণে, মানে ইউনিক ষ্টৰিয়ে আৰু সেইটোৰো। সেইটোও ভাল লাগিছে এই গানটো চাই পেলাই। উম', উম', আৰু এইটোত তোমাৰ বেছি হেৰিও নাই, এপিছডো নাই। ত মানে কোৰিয়ান ড্ৰামা বিলাক বা কোৰিয়ান চিৰিজ বিলাক টো গমেই পোৱা তোমাৰ ষোল্লটা এপিছড দিয়ে। মিনিমাম। যদি তোমাৰ এটা চিজন মানে দুটা ছিজন যদি ওলোৱা নাই। বা তিনিটা ছিজন ওলোৱা নাই। এটা ছিজনতে তোমাৰ ষোল্লটা বা বাৰটা তোমাৰ থাকেয়েই। এপিছড। কিন্তু ইয়াতে তোমাৰ বেছি এপিছড নাই। ত' সেইটো কাৰণে তোমাৰ ইমান টাইমো খৰচ নহয় আৰু। আৰু লগতে নতুন এটা যিহেতুকে কনচেপ্ট, এই চাই কেনে ভাল পাবা আৰু,
আহ', আচ্ছা।
অসমীয়া মুভি ওলোৱা নাই নেকি? ৰিচেণ্টলি ভাল কিবা। মই সেনেকে গমো পোৱা নাই একো।
অসমীয়া মুভি তোমাৰ আমিজ খন এনে চাইছা চাগে?
আমিজটোতো চাইছো, এইটোতো মানে ক'ব গ'লে এতিয়া নেশ্বন ৱাইড বহুত পপুলাৰ হৈ গৈছে।
উম', আমিষ, কথা নদী এইবোৰ বহুত মানে ফেমাচ হয় আৰু, ৱৰ্লড ৱাইড ফেমাচ বুলি ক'ব পাৰি। তাৰ পাছতো উম মোৰ এইখন মানে হেৰি এখন আছে আৰু তোমাৰ হেৰি অ চুপা চুপি বুলি এখন মানে এইটো চিৰিজ টাইপে। অসমীয়া চিৰিজ টাইপে ইউটিউবতে আছে। সেইখনো চাব পাৰা। সেইখনো বহুত ভাল লাগিছে।
চপা চুপি ন?
উম'।
আচ্ছা। মানে এ জনাৰটো কি হয়? এইটো
আহ জনাৰটো মই ক'ব গ'লে
এইটো জনাৰটো মই ভালকে ক'ব নোৱাৰিম। কিন্তু বাট আহ তোমাক মই সেই ক'ব পাৰিম যে এইটো হা, হাইস্কুল লাইফৰ কথা আৰু আৰু লগতে লাইক ছচাইটিৰ কথা।
আচ্ছা', আচ্ছা', আচ্ছা'।
উম', তুমি মানে এইখন উম মানে চিৰিজ খন চাই তুমি তাৰমানে চচাইটি, হাইস্কুল লাইফ লগতে এইটো বেচিকেলি গম পাবা যে আমাৰ মানে লাইফটো মোবাইল থকাৰ আগত কেনেকুৱা আছিলে আৰু
আহ', আচ্ছা।
আহাৰ পাছত মানে কেনেকুৱা কেনেকুৱা মানে ডেভলপমেন্ট বা কেনেকুৱা কেনেকুৱা হেৰি হৈছে বা মানুহৰ অ মানে অকলশৰীয়া যিটো মানে মমেন্ট আৰু অকলশৰ-অকলশৰে থাকিলে কেনেক লগে। সেইবিলাকো মানে বহুত বস্তু বহুত ইমচনৰ বিষয়ে মানে গম পাবা আৰু বহুত ভালকে মানে হেৰি কৰিছে আৰু এইখন চিৰিজ খন মানে অস অসমীয়া চিৰিজ হিচাপে বহুত ভাল হৈছে।
আৰু অসমীয়া মুভি এনেকে মোৰ মানে এতিয়া ৰেকমেণ্ড কৰিব লগা নাই, কাৰণ কিয় মই চোৱা নাই, ৰৈ ৰৈ বিনালে টো চবেই চাইছে।
অ'। ৰৈ ৰৈ বিনালে এইখন, সেইখন বাৰো চবেই চাইছে। জুবিন দাৰ লাষ্ট মুভি যিহেতু আৰু।
উম, বাকী আৰু এনেকুৱা মানে, ভাল মুভি যিখন মানে মই ৰঙা তাপু বুলি এখন আছে সেইখন বহুত চাব ইচ ইচ্ছা আছে কিন্তু তাকে ভাবি আছো এইখন চাম চাগে সেইখন চাব পাৰি চাগে কিন্তু মই তাৰে ষ্টৰিটো নাজানো জনাৰটো নাজানো একো নাজানো ত' এইখন চাম বুলি ভাবি আছো আৰু এইখন চাব লগা চাগে
অ', আচছা কি বুলি কলা নামটো?
ৰঙা টাপু
ৰঙা টাপু আচ্ছা।
এনেই যদি তুমি শৰ্ট ফিল্ম